উম।
শুনিছনে?
হেল্ল',
শুনিছনে?
অ শুনিছো।
অ অ নহয় কালি কিবা হৈছিলে ন ফোন।
অ। কি কৰিছা?
এনে আছো বহি আছো।
উম বাকী
ভইচতটো অলপ দেৰি দেৰি শিকে গৈছে সেইকাৰণে যাতে মানে অলপ ৰৈ ৰৈ কথা পাতা।
ভইচটো অলপ দেৰি দেৰিকে গৈছে সেইকাৰণে অকমান ৰৈ ৰৈ কথা পাতা কথাটো প্ৰথমতে শুনি লোৱা।
অ অ হেৰি কি চাহ খালা?
অ খালো।
হেল্ল'
তুমি খালা নে?
অ ময়ো খালো।
মই ডাইৰেক্ট ৰুটিয়ে খালোঁ পৰঠা আৰু পৰঠা আৰু পনীৰৰ চব্জি
মই আকৌ সৰি খালো লাও আৰু পুৰি, ৰুটি টি
আচ্ছা আচ্ছা পুলাও ৰু টি ইমান অদ্ভুত কম্বিনেচন তাৰ লগত একো নাছিলে?
আছিলে হেৰি মাংস
চিকেন
অ চিকেন।
ভইচটো দেৰি দেৰিকে গৈছে সেইকাৰণে অকমান ৰৈ দিয়া।
অ আহ
আৰু হুলস্থুলৰ মাজত নাথাকিবাচোন অকণমান দূৰলৈ আহা।
হেল্ল'
অ কোৱা
আহ বাকী এতিয়া কত আছা?
মই এতিয়া গুৱাহাটী টিত আছো।
গুৱাহাটী গুৱাহাটী
গুৱাহাটী টিত আছো বোলো। শুনা নাই
সুত আৰু চব
কোৱা
ভাল
উম ভাল
সবৰে ভাল
ভাল
অঁ অঁ
ভইচটো মই আগত কৈছো পিছত গৈছে সেইকাৰণে অকণমান ৰৈ ৰৈ কোৱা আৰু একেটা কথাকে বাৰে বাৰে কৈ নাথাকিবা মই শুনি আছো চব ভালকে কিন্তু ভইচটো অলপ দেৰি দেৰিকে আহিছে।
কোৱা নেটৱৰ্কৰ ইছু হৈছে চাগে কিবা।
অ, এয়া আজি চানডে কতো ওলাই যোৱা নাই
নাই ওলাই যোৱা
অঁ
ওলাই যাবলৈ কোনো নাই মাহীহঁতৰ ক'তো ওলাই নাযায়
নাযায়। তুমি ৰাধাকৃষ্ণ মন্দিৰ গৈ পাইছা নাই
পাইছোঁ।
উম
তুমি গৈ পাইছা
বহুত ধুনীয়া ৰাধাকৃষ্ণৰ মন্দিৰ এইবিলাক ইমান এনেও ধুনীয়া চব ৰাধাকৃষ্ণৰ নামত থকা মন্দিৰবিলাক চবেই ধুনীয়া
উম উম
উলোবাৰীৰ স্কনো বহুত ধুনীয়া
উম উম উম উম
হেল্ল'
হেল্ল'
কিবা শব্দ ত আহছে হেল্ল ক কোৱা কিবা
মোৰ আছে
এতিয়া কোনে পাৰ্চেল একচেপ কৰিব তুমি নায় ৰাঙীত
উম তাত অঁ ছে উম
এতিয়া কোনে একচেপ্ট কৰিব বোলো তাত তুমি নাই দেখোন
ত কি য নন ইছটোপ মি আছে
তেনে কাটি দিয়া নে কি পাতি দিবা নেকি এতিয়া এইটো কাটি দিওঁ নেকি কি হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
অঁ কোৱা
উম কাট খাই নাযায় ন ফোন কৰিম
কলা নেকি
অঁ
অঁ ওলাই আহিব কৈছে।
কলা কাৰবাৰ
হেল্ল'
কাৰোবাৰ কলা নেকি?
লগৰ জনীক কব লাগিব মাহতৰ নম্বৰ আছে নেকি চাওঁ।
তোৰহাটৰ নাম্বাৰ নাই।
হা এতিয়া মই ৰিচিভ কৰিব নোৱাৰিমগে যে আৰু কি ফোন কৰিব।
তে কাটি দিয়া তেন্তে তে একো নাই।
কাটি দিয়া তেন্তে একো নাই হ'ব দিয়া।
অ', হ'ব দি